হেল্ল' হেল্ল' অ'শুনি আছা? অ' অ' মই শুনি পাইছোঁ। শুনি পাইছোঁ। কোৱা কি কৰি আছিলা?
আহ অকমান বিজি আছিলোঁ মানে।
অ' অ' অলপ অ' মই ভাবিছোঁ বাহিৰত গৈছা নেকি?
অ' নাই। ঘৰত অলপমান মানুহ আছিলে যে।
হয়, হয়।
তুমি কি কৰি আছা?
এই মোৰ দোকানত কাষ্টমাৰ আহিছিল। আৰুতে কাপোৰ চাপোৰ কিনি লৈ গিল। তাৰ পিছত ভাবি আছোঁ। যদি খানা কি খাম।
আচ্ছা, এতিয়ালৈ খোৱাই নাই নেকি?
এই খোৱা নাই, কি বনাম সেইটো ভবা নাই।
অ' এতিয়ালৈ বনোৱাইে নাই।
বনোৱাই নাই।
বনাবা কেতিয়া, খাবা কেতিয়া।
বনাওঁতে খোৱাতে দুটা তিনটা বাজি যায়।
অ'
কষ্ট হয় মানে ন অ' বহুত।
কোনটোলে লাগি গ'ল বস্তুটো।
নিজৰ কাৰণে কৰি আছোঁ, হয় নহয় না বেলেগ কাৰণেটো কৰা নাই না।
উম। কি বনাবা?
তাকে ভাবি আছোঁ চয়াবিন বনাও নহ'লে পনীৰ বনাও।
উম, অ'।
তোমালোকে কি বনাইছা?
আমাৰ কণী বনাইছে আৰু ফিচ বনাইছে।
খোৱা হ'ল না খাবা?
খোৱাৰ হ'ল।
হ'ল খোৱা ইমান জল্দি।
উম, মানে মই ৰাতিপুৱা ব্ৰেকফাষ্টত অকল চাহ খাওঁ। ত, মানে জলদি ভোক লাগে যে ত, মানে জল্দিয়ে খাই দিওঁ। অ'
তাক আনোতে খুলি দিম।
কেইটাত।
মানে দুটা আগতে খাই দিওঁ।
আজিটোত দুটা ওৱান থ্ৰাটি হোৱা নাই।
উম।
আলহি আহিছে কাৰণে জল্দি খাই দিলা।
অ' এনেও জলদিয়ে খাও, ইমান দেৰিকে নাখাও।
যদিফালে আকৌ ৰাতিও কেতিয়াবা জল্দিকে খাই দিওঁ। মানে ৰাতি খাই কেনে লগে লগ খোৱাতটো বেয়া।
এতিয়া অলপ ৱৰ্কশ্বপ কৰিব লাগে, খোজ কাঢ়িব লাগে।
অ'। তোমাৰ দোকান ভালে চলি আছে ন?
আহেছা আজি ৰাতি বাপৰা দু তিনটা দুটা তিনিটা আহে কাষ্টমাৰ। আৰু বাকী দিনটো বাকী আছে। ৰাতি ছেভেন থাৰ্টিৰ লগে থাক ন চাৰে সাতটা।
অ' এতিয়া দুপৰীয়া বন্ধ নকৰা।
ন বন্ধ নকৰো।
তই ভাত কেনেকে বনাবা?
মোৰ চাফ আছে ন চাফ থাকে।
অ' আচছা।
এতিয়া সি ঘৰত গ'ল খাবৰ কাৰণে স খাই আহিব, মই যাম। খানা বনাম, মই খাম। তাৰপিছত চাইড আছ চাইডত ওলম, আৰাম চে ওলাম।
অ'।
উম।
ৰাতি মানে চাৰে সাতটালৈ খোলা থাকে পিছত বন্ধ থাকে।
অফিছত বন্ধ হৈছে, ছেভেন থাৰ্টি লাষ্ট।
অ'।
ৰুমত গ'লে আকৌ কিবা পেকিঙৰ কাম থাকে না ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ আহিছে কেইটামান। এইবিলাক মানে ভিডিঅ' কৰি দেখাব লাগে মানে, পেকিং যেতিয়া আমি পেকিং কৰো, সেইটো ভিডিঅ বন দেখাব লাগে হয় লাইভত। আজিকালি মানে বহুত কিবা কিবি হৈ আছে। ভাবি আছে চেলাৰ কিবা বেলেগ পঠাই দিয়ে, নহ কাষ্টমাৰ কিবা ৰ ানে কমপ্লেইন কৰি দিয়ে।
উম।
ফ্লিপকাৰ্ মানিক, ফ্লপকাৰ্ এমোজন। সিতক লাইভ দেখাব লাগে যে কি চেলৰে কি পঠাই আছে কাষ্টমাৰক।
অ'।
সেইটোৱে কথা। উম।
ৰাতিপুৱা পিছে কি খাইছিলা?
কি কলা তুমি?
ৰাতিপুৱা ব্ৰেকফাষ্টত কি খাইছিলা?
ৰাতিপুৱা ব্ৰেকফাষ্টত ব্ৰেড বাটাৰ আৰু কফি। আৰু তুমি?
অ' একাপ চাই খুৱওঁ আৰু একো নাখাওঁ।
অকল এছা?
খাবন নাযায় মইো ৰাতিপুৱা।
কি কলা তুমি?
অ' একো খাবই মন নাযায় ৰাতিপুৱা।
অ' গৰম দিলে খাব মন নাই, বাট আজি ইমান গৰম দিয়া নাই না।
উ আছে কত গৰম নাই গৰম আছে আজ বাহিৰত ওলালে বহুত গৰম ভিতৰত থাকিলে ইমান গৰম নাই
তো ভিতৰত থাকিলে গৰম নাই
উ বাহিৰত ওলালেহে গম পোৱা যায় গৰম ইমমান
হা হা
কৈছো যে বাহিৰত ওলালেহে গম পোৱা যায় কিমান গৰম
অ ভ সেইটো হয় বাট মোৰতটো দোকানতটো ওচৰতে হাইৱে ধুনীয়া বতৰ দি আছে ধুনীয়া বতৰ দি আছে বৰষুণ দিব চাগে অ বতাহ আছিল য'ত ক'ত দিলো দিয়াই নাই একদম আৰ্লি মৰ্ণিঙত দিছিলে ছয়টা চাৰে ছয়টাত
হয়াই নেকি আমাৰ ইফালে আকৌ ৰ'দ আছে বহুত অ মানে বতাও আছে কিন্তু ৰ'দো আছে। তাত চাগে অকমান হেৰি হৈ আছে
এইফালে মানে অলপ বৰষুণ-চৰষুণ দি থাকে ন এইফালে।
অ ইফালে হৈছিল ৰাতি বৰষুণ হৈছিল।
অ আৰলি মৰণিংত বৰষুণ দিছিলে।
উম
ত কোনফালে থাকা জানো কোন চাইডত।
মই থাকো পাঞ্জাবাৰী চাইডত।
পাঞ্জাবাৰী চাইডে?
উম আহিছা নে পাঞ্জাবাৰী?
পাঞ্জাবাৰী পাঞ্জাবাৰী যোৱা নাই আজিলৈকে যোৱা নাই চান্দমৰি পাঞ্জাবাৰী সেইটো লাইনত নেকি?
নহয় নহয় চান্দমাৰিতো এই হেৰিৰ ফালে সেইটো বেলেগ ৰাস্তা পাঞ্জাবাৰী হেৰিৰ ফালে ছিক্স ছয় মাইল চিনি পোৱা?
কোনটো চিনি পাঁও?
ছয় মাইল, ছয় মাইল?
ছয় মাইল ছয় মাইল চিনি পাঁও।
ছয় মাইলৰ ইফালে।
ছয় মাইল হেইফালে নেকি?
পাৰ হৈ আহিব লাগে।
মানে মেইন ৰোডত হয় নেকি? নে কিবা বাইলেন-চাইলেন যাই যাব লাগে?
নাই মেইন ৰোডেই হয়, বাইলেন-চাইলেন যাব নালাগে।
ভালে দেখোন বহুত এক্সপেঞ্চিভ প্ৰপাৰ্টি হয়।
অ আমাৰ ঘৰটোৰ কথা কৈছা, নাই ঘৰটো অলপ ভিতৰত।
অলপ ভিতৰত বাট পাঞ্জাৱাৰী মাটিৰ দামটো আছে ন ভেলু আছে ন পাঞ্জাৱাৰীৰ ফালে।
অ আছে
আছে আমাৰ মালিকগত যেনেকে ইয়াতে চলি আছে এক কঠাৰ দাম এক কোটি টকা।
মানে আমাৰটো, আমাৰ মাটিতো যে টো মানে ম্যাদি পাত্তা নহ'ল।
কি হয় ট্ৰাইবেল?
উম কিবা তেনে কোৱাই হয় মানে ম্যাদি এতিয়াও হোৱা নাই হ'ব চাগে আইথিংক। কৰিব লাগিব পা
ম্যাদি কৰিব লাগিব না, কৰিলেই হৈ যাব আৰু।
উম হৈ যাব কৰিলে।
চলি আছে এইটো চৰকাৰে কৰি দিছে এটো মানে যাৰ পুৰণা মাটি আছে। যেনেকে এক শূন্য ট্ৰাইবেল দখল কৰা মাটি এইবিলাক চ'ব মানুহে এইবিলাক কৰি আছে এইবিলাক লাহে, লাহে।
অ, উম।
ক'নভাৰ্ট কৰি আছে।
কৈ আছিলা হাজিৰাৰ ফালে।
অ, আজৰা ফালে মানে এইফালে তোমাৰ এক কঠা দাম আশী লাখ সত্তৰ লাখ এনেকে দাম।
অ'।
তোমাৰফালে চাগে বেছি হ'ব ছিক্স মাইল এইফালে।
অ, এইফালেটো আৰু বেছি।
হে কি আজৰাত টকা এটা ফ্লিপকাৰ্টৰ হেৰি আছে। যেন মানে ফ্লিপকাৰ্টৰ যিটো ৰিটাৰ্ণ বস্তু।
অ, সেইটো এন কে কলিং আছে, আজৰাত আছে, এইটো চিনি পাওঁ মই।
অ, গৈছিলো মানে আমি কিবা কিবি লৈ আহিছিলো তাত।
বহুতদিন হ'ল গৈছিলো।
তুমি কি, কি কিনিলা তাৰ পৰা।
হা।
কি বস্তু কিনিলা।
এ, মেচিন, চেচিন কিবা কিবি কিনিছিলো মানে চেকেণ্ড হেণ্ড।
হয়। এইটো চেকেণ্ড হেণ্ড নহয় দাদা ৰিটাণ হোৱা বস্তু অলপ মানে তেন মুও চাই চলাগি আৰে তুৰ মত সেই লাগে। চছেকেডেণ্ড বস্তুটো উললেখছত পায়। নহ'লে সিহঁতৰিলেচন বিজিবজা এৰি লো হয়।
অ', অ', এই চিলাই মেচিন যে সেইবিলাক এটা আনিছিলো। আকৌ এটা ইণ্ডাক্যন আনিছিলোঁ। সবিলাক।
উম। হলে নিকি।
উ।
আৰু ইয়াতে আজাদ সেইটো তোমাৰ। তাত গৈছে নো ফুৰিবৰ কাৰণে আমাৰ এইফালে অবচে দুৱ। হজৰা পাৰ হৈল। মিৰ্জা পাৰ।
নাই সেইফালে যোৱা নাই।
কিন্তু ইফালে আমাৰ আজৰা মিৰ্জা পাৰ এটা ভাল ৱটাৰফল এ আছে যোৱা নাই, নিকি।
নাই, নাই আজৰা মিজৰা এইবিলাক বেছি যোৱাই নহয়।
উম, উ। বহুত দূৰ হয় ন, আজৰা মিৰ্জাপুৰ পঞ্জাব এণ্ড কুমাৰ।
উম, বহুত দূৰ হৈ।
বেলেগ ধুনীয়া হৈ এ তোৰ চাগে।
উম
চানচাৰী এটা বেলেগ ৰোট হৈ যায় নয় গুৱাহাটী এটা বেলেগ ৰোট হৈ যায়।
অ', অ'
এটা নতুন বস্তু। নতুন ব্ৰীজটো নতুন ব্ৰীজ যে
অ', অ'
সেয়া তাতে গৈছিলা নেকি সেইতু সুধিচু
অ', গৈছিলো। মানে ঈদত ফুৰিব কাৰণে গৈছিলো নতুন ব্ৰীজটোত
অ', অনত গুৱাহাটীৰ কথা কৈছো।
উম। গৈছিলো।
আৰু বাকী এতিয়া কি কৰিবা কি।
এতিয়া একো কাম নাই।